এয়া আছো ভাত খালো ভাত খাই পেলাই অলপ কোঠাত জিৰণি লৈছোহি। তই?
অ' এ' মই এনেই আছো দোকানতে বহি।
অ', দোকান খুলিলি নতুনকে ন'।
অ', অ',।
অ', ঠিকে আছে, তহঁতৰ এই ঘৰৰ পৰা অকমান আগত গৈ পুখুৰী এটা নাই।
অ', আছে।
পুখুৰীটোৰ ওচৰত যে তোৰ, অ' বাওঁফালে যে মাটি অকন আছে দেখিছ?
অ', পু- পুখুৰীটোৰ কিনাৰতে।
পুখুৰীটো কিনাৰত নহয় মানে পুখুৰীটো টো সন্মুখতে আৰু, সেইয়ে অ' সেই তাত, অলপ কেঁচা ঘৰ এটা আছে যে মানুহ থাকে।
অ',
মানুহখিনি কেনেকুৱা?
সেই কিয়?
নহয়', সেই মাটিতো আমি চাই আছোঁ মানে।
অ', মানে পুখুৰীটোৰ সন্মুখতে বাওঁফালে অ'। চাইছো নেকি সেইখিনি মাটিখিনি? অ', অ'
চাইছো মানে মই চোৱা নাই, মানে মোৰ লগৰ এজনী ঘৰত চাই আছে মানে তাত লোৱা কথা কৈ আছে।
আমাৰ মা মনত আছে নহয় মাক এজনী আছে, বুঢ়া মানুহ বুঢ়া মানুহ এজনী হয় ন'।
উম', মানুহটোৱে যে তোৰ হেৰি মদ্যপান কৰে যে খুব?
অ', আমাৰ খেশৰটে পৰে টো।
অ', এই সেই সেইখিনি জেগা চাই আছিলে।
তাত মানে মানুহতো, ইমান ভাল বুলিও নকওঁ বেয়া বুলিও নকওঁ বাৰু। ক'ত আছ? বহুত অকমান হেৰি আহি আছে, তোৰ শব্দ আহি আছে বাহিৰৰ পৰা।
নাই নাই এই অলপ, চৰাই মাতি আছে।
অ', মানে মানুহটো ভাল বুলি নকওঁ, বেয়া বুলি নকওঁ এই মাটি কত ভাল কিন্তু ল'ব পাৰ লয় যদি।
হা মাতি নে কি হেৰি কি বুলি কয়। সেইখিনি সেইখিনিতেও চাইছো, আকৌ অকমান আগত গৈ পেল এটা জেগা আছে আৰু এটা ৰহ
এই এই বাম বেচি মানুহখিনি যে উঠি গৈছে সেইখিনিলে।
অ',
এই সিহঁতৰ কিবা এনেকা আহঁত গছজোপা নে শিৱ মন্দিৰ এটা আছে যে?
এই বাওঁফালে ৰাস্তাটো সোমাই পেলাই যে
শুনিছো, অ', বাওঁফালে যে ৰাস্তা এটা যে সোমাই গৈছে যে
অ',
এই সেইফালে এই সেইখিনিতেই আছে এখন।
অ', অ', এই কবৰস্থানৰ ওচৰত তেনেহলে।
কবৰস্থানৰো ওচৰত সেইখিনিতো চাইছে।
কবৰস্থানৰ ওচৰত এই পুখুৰীটোৰ ওচৰত অকণ চা। অ', আছো আৰু গৈ আছো। ৰাতিপুৱা যাবই নোৱাৰো যিহে বৰষুণ দিয়ে, ৰাতিপুৱা হ'লে দুপৰীয়া আকৌ ৰ'দ।
ব'লা যাওঁ।
অ', পিছবেলা গৈ আছোঁ।
এডাল ৰ'দত দৌৰিব পাৰিছোঁ?
মই বেলিকে যাওঁ, দৌৰাটো ফিল্ড খনো সৰু নহয় চ'ব ল'ৰাবোৰে ফুটবল খেলি থাকে। মই আবেলিকে যাওঁ, পাঁচটা চাৰে পাঁচটা মানত।
অ', মইও যাব লাগে তাকে যোৱাই নাই যাম নেকি আগষ্টৰ পৰা।
যাবি, যাবি হেৰি কৰিছ নাই, এ, পুলিচ-চুলিচত কিহবাত হেৰি, আবেদন? পুলিচৰ বা কিবা তেনেকুৱা চাকৰি কাৰণে কৰিছে নাই এপ্লাই?
কৰিছোঁ, কৰিছোঁ।
আ, ত দৌৰা-কৰা কৰ আৰু।
কৰিছিলো মই, কৰিয়ে আছিলো মাজতে তাৰ পিছতে আকৌ মই মাজত গেপ দি দিলোঁ বহুত দিন। এতিয়া যাম আকৌ এতিয়া যাম আৰু।
অ'।
তাৰ পিছত এই মাজতে কাম এটাত সোমালো, সেই কামটো এৰিলো।
সেইটো এৰিলি নেকি কামটো?
হয় এই দিলোঁ সেইটো, পোন্ধৰ দিনৰ কাৰণে সোমাইছিলোঁ পোন্ধৰ দিন হৈ গ'ল এৰি দিলোঁ।
অ, অ, এতিয়া কি কিবা কৰিম বুলি ভাবিছ নে, পঢ়া শেষ হোৱাৰ পিছত কৰিম বুলি ভাবিছাঁ।
এই এতিয়া, এতিয়া তেনেকে মই একো ভবাই নাই, মানে মই এতিয়া এতিয়াতো একো নকওঁ তেনেকে, এতিয়াতো পঢ়ি আছোঁ, পঢ়ি থাকোঁ। আৰু তোৰ, এইফালে তোৰ এয়া যি যি ওলাই আছে মানে সেইবিলাকো দি আছোঁ। চৰকাৰী চাকৰি বিলাকৰ, সেইবিলাক কৰি মেলি চাওঁ, এ, চ'ব দি গৈছো আৰু এফালৰ পৰা।
সেইটোৱেই যিহেতে এ- কপালত থাকিলে পাই যাবি, কৰ'বাত নহয় ক'ৰবাত।
উম', ক'ৰবাত নহয়তো ক'ৰবাত লাগিবই ন।
অ'।
এতিয়া এয়া, সেইডালো এই গৰম দিনত সে কামটো কৰি পেলাই বহুত ফতুৱা লাগিলে, এই গোটেই গা কলা পৰি গ'ল। হাত-চাত।
অ', যি মাজতে ৰ'দ দিছে গৰম কেনেকুৱা পেলাইছিলে, হ'বৈ তেনেকুৱা উপায় নাই।
কালি।
আমাৰ কি ইণ্টাৰ্ণশ্বিপ কিহৰ কৰি
ইণ্টাৰ্ণশ্বিপ মোৰ হৈয়ে গ'ল, খালি লিখিব আছে আও, লিখাই নাই বাকী ইনে চ'ব হৈ গ'ল।
মোৰো হৈয়ে গৈছে প্ৰায়।
মোক সেয়া তোৰ মই তই এই, ডেকাৰগাঁও যোনটো ইন'ভেটিভ বাজাজ চাৰ্ভিচ বুলি এটা আছে যে।
অ', অ'।
তাতে কৰিলোঁ। তাপা কৰিলো মানে মই নগ'লোৱেই তালে, কিন্তু তাত মোৰ দাদা আছিলে ন দাদাই তোৰ তাত মই তোৰ এনকা, চ'ব বস্তুখিনি কৰিলে। অ', ফটো উঠিলো চাৰি পাঁচখন মান, এতিয়া চাগে
এক একেদিনা খনে নে বেলেগ, বেলেগ দিনা?
একেদিনাই।
একেদিনা উঠিলে দিগদাৰ হবে বেলেগ, বেলেগ দিনা উঠিব লাগিছিলে।
নাই আমাৰ আমাক তেনেকৈ কোৱা নাই আমাক উঠিলেই হ'ল এদিন।
অ তই হেৰি কমাৰ্চৰ হয় নহ।
উম।
হেৰি কি বুলি কয় মানে তোৰ লগৰ কেইটামান মই য'ত কৰিছোঁ মই যে কম্পিউটাৰ হেৰিত কৰা নাছিলোঁ তাতে মানে। কমাৰ্চৰ কেইটামান আছে নাম নাজানোঁ বাৰু তেতিয়া সিহঁতে কৈছে কি বোলে সিহঁতৰ ওলোৱা সময় সোমোৱা সময় চব কৈছে বোলে। ফটো উঠিব দিছে বোলে।
সেয়া বেলেগৰ হেৰিত আছিলে নহ আমাৰ। এইটো শিক্ষক, অহ আমাৰ এই। উম শিক্ষক বাচি দিছা নহ বেলেগ, বেলেগ ত' এই আমাৰ দুজন শিক্ষক আছে সিহঁতৰ মতে মানে তুমি য'ত কৰিছা তাত। গৈ পেলাই তুমি যেতিয়া সোমাবা। এখন ফটো যেতিয়া উলাবা তেতিয়া এখন ফটো মাৰি পেলাই গ্ৰুপত দিবা দেই।
অ।
ব্লেকত তেনেকে যেনেকে এতিয়া তোৰ সেই লিখা খিনিত লগাব লাগে নহ ফটো।
অ আমা চাৰিখনহে ধৰক কাৰ্ড বা ফটো এজন ধৰ শিক্ষক মেইন তাৰ অধ্যক্ষজনৰ লগত। তাৰপিছত এখন অকলে আৰু এখন কাম কৰি থকা সময়ত।
অ সেয়াই আমি এতিয়া সেই অকলে চকলে উঠিলো এতিয়াতো সেই। লাষ্টত তোৰ একত্ৰিশ বা ত্ৰিশ তাৰিখ মানে চাগে যাম আকৌ এবাৰ পিছবেলা যাম।
অ মই পিছবেলাই কৰিছোঁ।
অ তাৰ পৰা সেই আমাক যোনখন শিকা পত্ৰ আমাক দি পঠাইছিলে।
অ
সেইখন লৈ পেলাই চাগে তাৰপৰা কাবাৰ হাতে, হাতে লৈ পেলাই এখন ফটো উঠিম আৰু।
উম, উম।
সো চিন্তা নাই আৰু।
ঠিকে আছে।
পালি নে নাই উলাই ললি নে নাই?
নাই লোৱা মোৰ সাতাইশ তাৰিখে পুৰা হ'বহে মানে মই হেৰি। এই সাতাইছ তাৰিখৰ পৰা কৰিছিলো যে ত্ৰিশ দিনৰ কৰিছোঁ চাৰি ঘণ্টাকে দেখুৱাইছো যে। মাজে, মাজে গৈ পেলাই ফটো দুখন মান উঠি আহোঁ তিনিআলিতে যে।
কোনখন তিনিআলি চি ই চি।
অ চি ই চি।
তাত যে তই বাণিজ্য ভাগৰ বুলি যে। তই যে তাত বাণিজ্য বিভাগৰ বুলি কৈছোঁ ল'ৰাটোৰ নাম নিলোৎপল নাথ নেকি?
মই চিন নাপাওঁ অকণ শকতকে চচমা পিন্ধা।
অ নিলোৎপল নাথ অ আমাৰ লগৰ।
অ হেৰি ঘৰ এইফালে পিঠা হেৰি ফালে বিহগুৰি অ।
তাৰ মূৰটো বেয়া অকণমান।
মাক মাষ্টৰণী হয়।
অ সি মানে চলি থকা গে। অ সি মানুহটো অলপ মানে তাৰ ল'ৰাৰ প্ৰতি আকৰ্ষণ বেছি।
অ হ'ল।
মানুহটো দেখি পেলাই নালাগেতো।
মই অকণমান সময়হে লগ পাইছোঁ সেইদিনাখন।
অসভ্য আছে মানুহডাল এক নম্বৰ, অ', বৰ কামোৰ পোৱালিটো।
চোকা নে পঢ়াত?
এই নাই। সি প্ৰথম আমাক কি কয় সি বোৰে ক'বাত ডাঙৰ হিত কৰিছে বোলে।
কি কৰিছে?
মানে ইণ্টাৰ্ণশ্বিপ বোলে ক'ৰবা বাহিৰৰ ডাঙৰ হেৰিত কৰি আছে। সি কোৱা মতে আৰু, পাছত আমি পাছত আমি গম পাইছো যে নহয় সি তাতে কৰি আছে।
তাতে কৰিছে মই এদিন লগ পাইছিলো অকল।
সি এতিয়া সি য'ত কৰি আছে ন, তাত মোৰ লগৰ দুটা তাৰ পৰাই পা মানে তোৰ তাৰ পৰাই মানে হেৰি লাভ কৰা।
অ', সিউ তাতে তাৰ পৰাই লাভ কৰা ময়ো তাৰ পৰাই লাভ কৰা।
অ সেইটোয়েই ত' মোৰ লগৰ দুটা য যেতিয়া আছিলে সিহঁত বহুত পুৰণা তহঁতেটো কেতিয়া শিকিছ সিহঁতে। কে মানে ক্লাছ নাইন, সি নাইন মানতে শিকা।
অঁহ', মই হেৰিতে মই মেট্ৰিক পাছ কৰিবলৈ শিকিছো বাইশ তেইশ চনত।
আমাৰ সেই তিনিটা আছিলে তিনিটা একেলগে শিকিছিলে তাতে।
অঁহ।
সিহঁতে সিহঁতে উল্টা সেই শিক্ষকজনক শিকাইহে। আৰু এতিয়াও সেই শিক্ষকজন সিহঁতৰ লগৰ নিচিনা সিহঁতে আহি পেলাই কেতিয়াবা বহি থাকেহি তাতে আড্ডা মাৰি থাকেহি।
অ', চাৰজন ভাল আছে।
মইয়ে এবাৰ তালে মই তাত আজিলৈকে শিকা নাই হা, মই এতিয়া ক মই এতিয়া কম্পিউটাৰ শিকিহে আছো। ত' মোৰ এতিয়া কিমান, ময়ো চি ই চিতে কিন্তু মই সেই টিবেনী কমপ্লেক্স।
অঁ', -অঁ',।
ত' তাত মই এতিয়া তোৰ, গৈ কিনে তাত এতিয়া মই কৰি আছো ন।
অ',।
চ' সেই তাতো হেৰি তোৰ সিহঁতে মই তাত কৰি পেলাইও মই ইয়াত মাজতে কি এইটো যে
আমাৰ প্ৰধান- প্ৰধানমন্ত্ৰী আহিছে ৰ' আমাৰ তোৰ।
উম।
এ মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা যে। তেওঁ এনেকা -তে কিবা অ', মুখ্যমন্ত্ৰী তেওঁ এনেকে মাজতে এনেকে যাত্ৰা কৰা নাছিলে।
অ', - ৰেলী।
অঁহ', সেই সেই যাত্ৰাত আমি চাবলৈ গৈছিলো ন, ত' তেতিয়া সেই লগৰ কেইটা লুটি বি পি তিনি আলিত তেতিয়া বহুত ভিৰ। ত' সেই লগৰ কেইটা সেই তাতে সোমাই আছিলে ময়ো সোমালোগে সেই ছাৰজনে মোক যোৱা খেলা শিকাইছিল। কেনেকে খেলিব লাগে।
অঁহ', হে, তাৰ পিছত।
তাৰপিছত সেইয়া তাতে আমি আড্ডা মাৰিলো বহিলোঁ। তাৰ পিছতে তাৰপৰা ওলাই আহিচো তেতিয়া মই সেই চাৰজনৰ লগত চিনাকি কৰিছো চাৰজনৰ বিয়াও হৈছে মাজতে।
অ', ছোৱালীজনী পলুৱাই আনিলে, তাৰপিছতে আমি গৈছিলো বিয়ালে, আমিও গৈছিলো বিয়ালে।
এয়া বিয়া বিয়াও হ'ল এতিয়া।
অ' তে তে হেৰিতে ছাৰক ঘৈনীয়েকজনী হেৰি থাকে কম্পিউটাৰত থাকে তাতে কৰে, দুয়টাই চাই আৰু মিলি পেলাই।
তাতে কৰে নেকি?
অ' তাতে মিলি পেলাই কৰে।
অ' দুইটাই মিলি পেলাই কৰে, ঠিকে আছে ভালে তেনে।
ভালেই কৰিছ অ'। এনেই ধৰ এজনী ছোৱালী বা ল'ৰা এটা দৰকাৰ হয়েই চাবলৈ কাৰণে। সেইকাৰনে দুইটাই কৰিছে আৰু ধৰ চেলাৰি দৰমহা এটাও পাই থাকে ন'।
উম।
দে তেনে হ'ব দে, পাছত কথা পাতিম আকৌ অ'। হয় মিলি দে, ঠিক আছে দে।
আহ ঠিক আছে।